তোমাৰ। কি খবৰ? কি খবৰ তোমাৰ?
এই ভালে আছোঁ। তোমাৰ খবৰ ভাল?
মোৰ ইমান ভাল নহয়। এই মানে মই সদায় বাহিৰত কাম কৰিবলৈ যাওঁটো। এই ধূলা বালি ইমান থাকে, চৰ্দি লাগি যায় এই বাৰে বাৰে।
এই প্ৰদূৰ্ষনৰ ব্যৱস্থা তাকে মোৰো লগত এনেকুৱাও হয় বাহিৰত কিন্ত মে মই গাড়ী চলা কাৰে যাওঁ যে ইমান ধূল মানে হেলমেট নলগালে নহয়ে এইফালে ইমান ধুলি লাগে নাক কত চকুৱে চকুৱে ধূলি যায়। তাৰপিছ এইফালে তোমাৰ গেছ, ধোৱা অ' হেনেকুৱা হয় চকুৰ অসুবিধা হয়। মানুহে এনেকুৱাতো বহুত বেমাৰও হৈ আছে। এই প্ৰদূষণৰ কাৰণে।
আৰু আৰু তোমাৰ আমাৰ এই আমাৰ হেৰি তাৰ পৰা গাড়ীৰ পায়, তাৰ পিছত মটৰচাইকেলৰ পায়। বহুতো বস্তু আমাৰ পেট্ৰলৰ বা ডিজেলতে চলে ন? সেইটো কাৰণে আৰু প্ৰদূষণটো বেছিকৈ হয়। আৰু তোমাৰ ফেক্টৰী বিলাক আছে। ফেক্টৰি বিলাকৰ পৰা ধোৱা বিলাক ওলাই, সেইকাৰণে আৰু। আৰু আমাৰ সেইটোৱেটো। আৰু তাৰ পৰাই তাৰপিছত কি বুলি কয় তোমাৰ গভ এই গভাৰমেণ্ট তোমাৰ চজ চৰকাৰে আছে আৰু এই উন্নতিৰ বাবে আৰু তোমাৰ গছ গছনি বিলাক কাটিয়ে পেলাইছে। লগোৱাত কে কাটিয়ে পেলাইছে। কাৰণ গছ গছন বিলাকে তোমাৰ মেইন কাম কৰে ন? সেইটো চাফ চিকুণ ৰাখিবলৈ। যদি গছ-গছনিবোৰ কাটি পেলাই তেন্তে তোমাৰ হেৰিটো আৰু চাফা নাথাকে ন? কাৰণ ক্লিনেজ চিষ্টেমেই নহ'ব। সেইকাৰণে তুমি ভাবা নেকি যে, গছ গছনি লগোৱাটো জৰুৰী বুলি?
অ' গছ গছনি লগোৱাটো বহুতে দৰকাৰি কব গ'লে। তোমাৰ কব গ'লে তুমি দেখিছাই এতিয়া তোমাৰ এই দ্বীপৰ বিলৰ যিটো আমাৰ মই কা গম পালোঁ আমি কেইদিনমান আগতে দীপৰ বিলত ব্ৰ্ৰীজ বনাব বুলিকেনে। সিহঁতে কি কৰিলে ইমান আশে পাশে থকা গছবোৰ সিহঁতে চব কাটি পেলালে। কাটি কেনে সিহঁতে ব্ৰিজ বনাই। কিন্তু সেই কাটি থোৱা পঞ্চাশ বছৰ পুৰণা গছবোৰ এই এশ এশ বছৰ পুৰনা গছবোৰ সিহঁতে কি আকৌ ঘূৰাই পাব নেকি? নাপায় নহয়। তে সেনেকৈ মানে প্ৰদুষ ণটো বাঢ়ি যায় আছে। এই গছ কটা মানে কি হয়? গছে যিটো কাৰ্বন ডাই অক্সাইড গেছটো ল'ব সেই গেছটো এতিয়া লাহে লাহে এতিয়া নাইকিয়া হৈ যাব। মানে ল'ব নোৱাৰা হৈ যাব। আৰু সেইটো আমাৰ বত বতাহতে থাকিব। আমাৰ বায়ুৰ লগতে মিহলি থাকিব। আৰু আমাৰ যিটো গৰম সূৰ্যৰ তাপ আছে সেই তাপটো কাৰ্বন-ডাই-অক্সা পিছত গেছবোৰে মানে, এই প্ৰদূষিত গেছবোৰে ধৰি ৰাখে। আৰু গছে যিটো লৈকে আক্সিজেন দিয়ে। কিন্তু অক্সিজেনটো এতিয়া কমি যাই আছে। লাহে লাহে। সেইকাৰণে গৰমও বাঢ়ি আছে আৰু এইফালে আমাৰ বেমাৰও বাঢ়ি আছে। সেয়ে গছ গছ গছনিতো ৰুব লাগে। চৰকাৰে ব্ৰিজও বনাই আছে ইমান। ব্ৰিজ বনাই বনাই কিনে এতিয়া গছ চব কাটিলে। এতিয়া আকৌ আকৌ বীজ লগোৱাও নাই। কাৰণ, ব্ৰিজৰ তলে তলে মই শুনিছিলো যে চব গছ লগাব। ধুনীয়াকৈ আকৌ আগৰ নিচিনা কৰিব যাতে আমাৰ ৰাস্তা ঘাটে ধূলিটো কম হয়, প্ৰদূষণটো কম হয়, কিন্তু সেইটোতো এতিয়ালৈকে হৈয়ে উঠা নাই ব্ৰীজটো হ'লেই, কিন্তু গছ গছনিবোৰ লগা নাই।
আমাৰ গুৱা
মই সুধি আছিলোঁ যে তোমাক, ৰ'বা মই দিয়া কোৱা চো কি কৈ আছা কোৱা!
মই কৈছিলোঁ যে এই গুৱাহাটীৰ যিবিলাক মানে এ আই কিমান হৈ আছে এ কি আই যিটো কয় আৰু। মানে যিবাৰ মাতব পাৰে যে প্ৰদূষণৰ মাত্ৰাটো কিমান আছে। গুৱাহাটীত কিমান আছে তুযি ক'ব পাৰিবা নেকি?
প্ৰদূষণৰ মাত্ৰা আমাৰ এ, কমচে কম ক'ব গ'লে বহুত বেছি আমাৰ গুৱাহাটীত, গুৱাহাটীত প্ৰদূৰ্ষণটো তোমাৰ ক'ব গলে তোমাৰ পঞ্চাশ শতাংশ, বা হয়তো সত্তৰ শতাংশটো যায়ে আছে আমাৰ গুৱাহাটীত। প্ৰদূৰ্ষণ, এই প্ৰদূৰ্ষণটো কেনেকৈ যে কমাব পাৰিব! অ', তিনিশ হ'ব পাৰে অ'। তিনিশ পাৰিছে অ', এক ৱেৰ কথা কৈছা ন? সেইটো তিনিশ পাৰ হৈছে আমাৰ গুৱাহাটীত। আৰু যি স্বাস্থ্যৰ বাবে মানে অতি বিপদজনকো হয়।
আচ্ছা। এনে প্ৰদূষণ কিহে, কিহে দি হ'ব পাৰে নো? এনেইটো গাড়ী, গাড়ী টো-টো উম, আজিৰ আৰু, আৰু কিবা কিবি প়ৰ হ'ব পাৰে ন? কি, কি হব পাৰে এনে প্ৰদূষণ?
মানে প্ৰদূষণত তোমাৰ কাৰণে উদ্যোগৰ যিটো ৰাসায়নিক বৰ্জিত পানী আছে, তাৰপিছত চহৰৰ প্ৰয়ত প্ৰণালীৰ তাৰপিছত লেতেৰা পানীবোৰ, তাৰপিছত খেতিত ব্যৱহাৰ কৰা কীটনাশক দ্ৰব্যবোৰ ন! সেইবোৰ খেতিত ব্যৱহাৰ কৰাৰ নেকি আমাৰ মাটিটো প্ৰদূষিত হৈ যায়, মাটিৰ গুণটো কমি যায়। আৰু সেইফালে তোমাৰ প্লাষ্টিকৰ আৱৰ্জনা, তাৰপিছত নদীবিলত যিটো পেলোৱাৰ বাবে পানী প্ৰদূষিত হয় লগতে ব্ৰহ্মপুত্ৰ পানীতো এতিয়া মানে এই মাইক্ৰপ্লাষ্টিকবোৰ পোৱা যায়। এই প্লষ্টিকবোৰ চব পানীয়ে, পানীয়ে পেলাই দিয়ে নদীত পেলাই দিয়ে, যিটোৰ কাৰণে আমাৰ কি হৈছে আমাৰ এই নৈ নদীতো আৰু লেতেৰা হৈ পৰিছে, তাৰপিছত আমাৰ বৰষুণ দিলে বানপানী হৈ যায়। এইফালে প্ৰদূষিত পানী মানে খাই ডায়েৰিয়া তাৰপিছত জণ্ডিচ টাইফইড হয়, এইবোৰ বেমাৰ হৈ থাকে মানুহৰ, মাছ আৰু জলজ পানী মৰি যায় লগতে, ফলত মানে কি হয়, জৈৱ বিচিত্ৰ নষ্ট হয়। সেয়েহে অসুবিধাবোৰ। এনে মাটি প্ৰদূৰষণৰ উৎসবোৰ কি, কি হয় তুমি জানা?
হয়, মাটি প্ৰদূ্ষণোতো হয়, থাগে ন মাটি প্ৰদূষণ যদি আমি প্লাষ্টিকবিলাক মাটিত পেলাই হৈ দিওঁ ন? বহু বছৰৰ লৈকেটো প্লাষ্টিক বা তোমাৰ যিবিলাক মানে প্লাষ্টিক জাতীয় বস্তু আছে আৰু, যিমান কেন-চেন এইবিলাকটো অলৰেডী যতে পচি নাযায় ন, কাৰণ-কাৰণ এইবিলাক নন বেল হয়। ত' সেইবিলাক যদি নপচে তেন্তে আমাৰ মাটি আৰু প্ৰদূষিত হ'ব। সেইটোয়ে হ'ব আৰু মাটি প্ৰদূষনৰ মেইন উৎস সেইটোৱেই। আৰু এইটো ক্ষতি নষ্ট নহ'লেকে তোমাৰ যদি হেৰি কৰা কি বুলি কয় তোমাৰ এইটো? এ, প্লাষ্টিক দাজ বিলাক কেন-চেন বস্তু আছে, সহজতে যিবিলাক পচি নাযায় আৰু মাটিত নেপ-নেপেলাই কিনে এই যিবিলাক ডাষ্টবিন থাকে ন, কিবা ব্লু, গ্ৰীণ এনেকুৱা কিবা ডাষ্টবিন আছে কে নেকি? প্লাষ্টিকৰ বাবে, কেনৰ বাবে বেলেগ-বেলেগ ডাষ্টবিন থাকে ন, তাতে সেই পেলাব লাগে, মাটিত মাটি নষ্ট হৈ যায়। আৰু তাতে মাটি যিবিলাক শস্য উৎপাদন হয়, তাতো মানে বহুত ডাঙৰ ভূমিকা পালন কৰে, কাৰণ তোমাৰ যদি প্লাষ্টিক-শ্লাষ্টিক যিবিলাক মাটিৰ তলত থাকে আৰু আৰু তেনে তাটো শস্য বিলাক যিবিলাক উৎপাদন হয়, তেবিলাক ভালদৰে গ্ৰ'থ নহয়, আৰু ডাঙৰ নহয়। সেইটোৱে হ'ব আৰু।
তুমি ক'ব পাৰিবা নেকি? এনে শব্দ প্ৰদূষণতো হয়, চাগে ন? এই তাৰে মেইন উৎসটো আৰু কি মানে এইটো?
অ', এইটো আমাৰ-আমাৰ এই অসম বা চহৰৰ লগত যিদৰে লাহে, লাহে আমাৰ উন্নতিটো বাঢ়ি আছে ন, উন্নতিৰ লগে, লগে আমাৰ কি হৈছে এই গাৰি বঢ়া, তাৰপিছত এইফালে মটৰ চাইকেল মানে চব বাঢ়ি আছে, মানে লাহে, লাহে মানুহৰ পইচা হৈ আছে মানুহে কাম কৰিছে কিনি আছে। এই সেইবোৰ হোৱাৰ কাৰণে কি হৈছে, আমাৰ শব্দবোৰ প্ৰদুষণো বাঢ়ি আছে কাৰণ ৰাস্ত ঘাটে যদি গাড়ী যদি বেছি হয়, তে' শব্দটোও বেছিকৈ হ'ব সকলোৱে হৰ্ণ মাৰি থাকে। ৰাস্তা ঘাট গোটেই জাম হয়, প্ৰদূষণ বায়ু প্ৰদূষণ লগে, লগে শব্দ প্ৰদূষণ যেনেকৈ গাড়ীৰ হৰ্ণ হয়, তাৰপিছত এইফালে মাইকৰ উচ্চ শব্দ। ৰাস্তাই, ৰাস্তাই মাইক লগাই মানুহে। তাৰপিছত এইফালে নিৰ্মাণৰ যিটো মেচিনৰ শব্দ হয়, কাৰণ বিল্ডিং-চিল্ডিং বনাব ব্ৰিজ বনাব। ইমান মেচিন চলি থাকে। ইমান ডাঙৰ, ডাঙৰ মেচিন আহে তাৰপিছত ট্ৰাকবোৰ আহে ন'। তাৰ পটকাৰ শব্দ, শব্দ প্ৰদৰ্শন কৰে। আমাৰ দেৱালীৰ সময়ত পতাকাবোৰ জ্বলোৱা হয়। আতচবাজি কৰা হয়, সেইবোৰ কৰে। সেইবোৰ এটা প্ৰদূৰণ। তাৰপিছত ক'ব গ'লেতো পঁচাচী ডেচিবেলৰ ওপৰৰ শব্দই মানে এ শ্ৰৱণ শক্তিটো কমাই দিয়ে মানুহৰ, মানুহে যিটো শুনা যিটো শক্তি আছে, সেইটো কমাই দিয়ে। এইকাৰণে উচ্চ ৰক্তচাপ মানসিক চাপ তাপ বাঢ়ি যায়, টোপনিৰ আহ, ব্যাঘাত ঘটায়। টোপনিটো যদি কমি যায় মানুহৰ, এইটো মানসিক চাপটো বেছিকৈ বাঢ়ি যায়। সেইবোৰ মানে এটা, এটা কাৰণ আৰু, আৰু চহৰৰ মানুহ খিঙ-খিঙীয়াকৈ হোৱাৰ এটা কাৰণ এয়ে আৰু। তাকে ভাবিছোঁ আৰু। তথাপি মানে আইন থকাৰ পিছতো আমি ৰাতি দহ বজাৰ পিছতো মাইক বজাওঁ, সেইটো বেছি বেয়া। সেইকাৰণে শব্দ প্ৰদূ্ষণটো বেছিকৈ হয়।
আচ্ছা। আৰু তুমি ক'ব পাৰা এই যে প্লাষ্টষ্টিক যিবিলাক, কোৱা!
মই সুধি আছিলোঁ যে সেই তোমাৰ ঘৰত কোনোবা আহিছে যেন শুনা পালোঁ মই?
হয়, আহিছে আৰু সৰু ভাইটি এটা আহিছে আৰু।
অ', ভাইটি এটা আহিছে খেলি আছে ন' তাকে আৰু। তেওঁলোকৰ কাৰণেতো আমাৰ প্ৰদূষণটো, বাছাই ৰাখাটো বেছি, বেছি চাব লাগে আমি। সমাজৰ মানুহে, কাৰণ তেওঁলোকৰ ওপৰতে ক্ষতি হ'ব আৰু বেছিকৈ। এনে প্লাষ্টিক প্ৰদূষণ বিষয়ে কিবা জানা নেকি তুমি?
প্লাষ্টিক প্ৰদূষণ? অ', মই শুনিছোঁ যিবিলাক তোমাৰ বিশ্বত আৰু প্ৰায় চল্লিশ কোটি ট'ন যিবিলাক প্লাষ্টিক আছে ন, ইণ্ডিয়াত ভাবাচোন চল্লিশ কোটি ট'ন যদি প্লাষ্টিক উৎপাদন হয়! তাৰে আধাতকৈ বেছি তোমাৰ এবাৰ ৱহাৰ কৰিয়ে তোমাৰ পেলোৱা যায়, তেন্তে তুমি এবাৰ ব্যৱহাৰ কৰি পেলোৱা যায়! প্লাষ্টিকৰ যেনেকুৱা তুমি বটল, পলিথিন, চিপছৰ পেকেট নদীৰ যদি সাগৰৰলৈকে পাই যায় ন, এ সাগৰৰ পানী বা মাটি ছাতি এইবিলাক সবেই নষ্ ত হয় আৰু যিবিলাক আৰু বহুত বেয়া মাছৰ বাবে, তাৰপিছত তোমাৰ কা আৰু তোমাৰ কি বুলি কয়, খাদ্য বুলিও খাই নাথাকে ন, উম তাৰপিছত মৃত্যুখনত টো এ, দেই পৰে আৰু মুখত।
অ'
আৰু তাৰপিছত তোমাৰ মাইক্ৰ'প্লাষ্টিক যিবিলাক থাকে। এতিয়া মানুহৰ তেজতে তোমাৰ হেৰি সোমাই গৈছে আৰু কব পাৰা। আৰু তুমি শুনিছা নেকি অসমত প্ৰদূষণৰ অৱস্থাটো এইযে এই কেনেকুৱা আৰু
অ', অসমত তোমাৰ প্ৰদূষণ কথা কৱলে, গুৱাহাটী যিটো ভাৰতৰ আটাইতকৈ বেছি প্ৰদূষিত চহৰৰ ভিতৰত মানে এখন আৰু তেনেকুৱা যান বাহন তাচত পাহাৰ কটা তাৰপিছত, নিৰ্মাণ কাৰ্যৰ যিটো ধূলি ইয়াৰ কাৰণ, এইবোৰ কাৰণ আছে অসমত। এই প্ৰদূষণটো বেছিকৈ বাঢ়ি গৈ আছে, আগতে অসমত ইমান খন নাছিলে তেতিয়া গাড়ী চাৰি কম আছিলে, মানুহ বেছি বিল্ডিং বনোৱা নাছিলে বেছি অট্টালিকা বনোৱা নাছিলে, তেতিয়া কম আছিলে, কিন্তু এতিয়া মানে দীপৰ বিলৰ দৰে এই এ, ৰামচস্থান চহৰৰ মানে আৱৰ্জনাই গোটেই খিনি বুজাই পেলাইছে, আৰু ব্ৰহ্মপুত্ৰত তেল শুধানাগৰৰ বৰ্জিত পদাৰ্থবোৰ চহৰৰ নলাৰ পানী পৰি যায়। তাৰ পাছত খেতিপথাৰত ইউৰিয়া, কীটনাশকৰ অত্যাধিক ব্যৱহাৰে মাট কি, স্বাস্থ্য বেয়া কৰিছে। কাৰণ কীটনাশক পদাৰ্থই খেতিয়কসকলে ব্যৱহাৰ কৰে, যাতে শাক পাচলি জল্দি হওঁক সিহঁত যাতে বে আ, ব্যৱসায়টো হওঁক, সিহঁতৰ যাতে বিক্ৰী হওঁক। কিন্তু বেছি ব্যৱহাৰ কৰিলে আমাৰ কি হয়, মাটিৰ লগে, লগে আমাৰ শাক-পাচলিও বেয়া হয়, যিটো কাৰণে আমাৰ মানুহে যিটো খাব, খালেও বেয়া হ'ব। তাকে আৰু ভাবিছো প্ৰদূষণটো কেনেকে কমিব আৰু
ব্যক্তিগত আমি কি কি কৰিব পাৰো।
হা
ক'ব পাৰিবা নেকি, আমি ব্যক্তিগত ব্যক্তিগত আৰু পৰ্যত কি, কি কৰিব পাৰো এই প্ৰদূষণ কম কমাবলৈ। তোমাৰ সেই বিষয়ে কিবা আছে নেকি ন'লেজ।
ৰাজহুৱা পৰিবহন ব্যৱহাৰ কৰাটো হ'ব লাগে, তাৰচত বুলে তোমাৰ খোজ কাঢ়াটো হ'ব লাগে, চাই কেল চলোৱাটো হ'ব লাগে, বেছিকৈ গাড়ী, গাড়ী বা বাইক চলাব নালাগে আৰু, আৰু ঘৰত প্লাষ্টিকৰ ব্যৱহাৰটো কমাবই লাগে, এইটো ডাইৰ সহজ কথা স সকলোৱে জানিব লাগে যে, প্লাষ্টিক যিমান কম ব্যৱহাৰ কৰিম সেইটো অপচয় বেছি হ'ব, পেলোৱা বেছিকে কম কমকে হ'ব, তেতিয়া আমাৰ আৰু কাপোৰৰ বেগ ব্যৱহাৰ কৰিব লাগে তাৰে ঠাইত। আৰু বিজুলীৰ পানীটো বেছিকৈ অপচয় কৰিব নালাগে। ঘৰৰ আৱৰ্জনা পচন সাৰ আৰু অপচন সাৰ হিচাপে ভাগ কৰিব লাগে যি যিটো মানে পচন হ'ব পচি যাব সেইটো বেলেগকৈ আৰু যিটো নপচে সেইটো বেলেগকৈ। ধেৰ গছ ৰোৱাটো আমি কৰিব লাগে কাৰণ এজোপা দা এ, এজোপা ডাঙৰ গছে কি কৰিব বছৰি বিশ কেজিকৈ, মানে বিশ কেজিতকৈ বেছি, যিটো আমি মানে পাইছো আৰু ৰিচাৰ্চৰ পৰা। কাৰ্বন ডাই অক্সাইড শোষণ কৰে। এনেকৈ মানে দীপাৱলীত পতকা নুফুটোৱাটো আমি চাব লাগে, মানুহে যাতে কমকৈ ফুটক। আৰু চৰকাৰৰ মানে কিছুমান আইনো আছে মই শুনিছিলো, চৰকাৰৰ আইনৰ বিষয়ে কিবা জানা নেকি তুমি?
হয়। তোমাৰ কিবা এনেকুৱা আছিল নেকি, পানী আইন কিবা আছিল নেকি নাইনটিন চেভেনটি ফ'ৰ চাগে এনেকুৱা কিবা আৰু চাগে বায়ু আনো আছিল চাগে। আছিল নেকি, আৰু তোমাৰ পৰিৱেশ সুৰক্ষাৰ আইন এটা আছিল চাগে কিবা। কিবা ঊনিছশ নাইনটিন এইটটি ছিক্স আৰু কিবা চাগে, ইমানো আৰু তোমাৰ হেৰি কি বুলি কয় ইলেক্ট্ৰিক ভেহিকেল হওঁক উৎসাহ দিছে ন' এতিয়া। কাৰণ বেছিকে প্ৰদূষিত এইবিলাক গান বাহানবিলাক কমাবলৈ। ইলেক্ট্ৰিক ভেহিকেলৰ ওপৰতো তোমাক গুৰুত্ব দিছে এতিয়া চৰকাৰে, আৰু তাৰপিছত তোমাৰ ছিংগেল ইউজ প্লাষ্টিক যি যিবিলাক আছে ন' ছিংগেল এবাৰ ইউজ কৰি পেলাই দিয়ে আৰু ব্যৱহাৰ কৰি কিনে। সেইবিলাকক নিষিদ্ধ কৰিছে আৰু এতিয়া চাগে। কিন্তু আইন বিলাক সঠিক হৈ থাকে প্ৰযোজ্য হোৱা নাই, সেইকাৰণে তোমাৰ প্ৰদূষণটো কমা নাই আৰু বেছিকে।
ভালদৰে মানুহবিলাকে মানি চলা নাই কাৰণ মানুহৰ ওপৰতো দায়িত্বটো থাকে ন' আজি চৰকাৰে আইন বঢ়লেই নহ'ব মানুহবিলাক পালনো কৰিব লাগিব। মানুহবিলাক চাগে বেছি ভালকৈ পালন কৰা নাই, সেইকাৰণে কমা নাই আৰু বেছিকে। মই সেইটয়ে ভাবোঁ আৰু।
ঠিকে কৈছা তুমি।
দিয়া ঠিক আছে।
মানুহে বুজি পালে তেতিয়াহে হ'ব, নহ'লে প্ৰদূষণ নকমে।
সেইটোৱেইটো।
ঠিক আছে দিয়া।